হেল্ল' নমস্কাৰ।
অ নমস্কাৰ কওক?
অ
এই আপোনাৰ এই ভাত কেইটা খাই এয়া বিচনাত বহিছো আৰু।
অ অফিচৰ পৰা আহি পাইছে নেকি এতিয়া?
অ আপোনাৰ অফিচৰ পৰা আহি পাইছোহে মানে।
অ অ অ
সোনকালে খালি মানে আজ, উম মৌ মানে আপোনাৰ এই আজিৰ দিনত একো নাখালো যে।
আঁ আঁ
অপোনাৰ নটা বাজিলে ভাতকেইটা খাই দিলোঁ আৰু।
এতিয়া মৌ ভাত কেইটা খাই মেলি অকণ ৰাস্তালৈ অকণ ওলাইছো গৰম না।
উম ভালে কৰিলে ভাত পানী খাই দিলে ইমান দেৰিকৈ থাকিবও নালাগে। কি কৰিব এতিয়া আজিকালি আৰু কষ্ট কৰি আছো, উম উমম কিন্তু অস্থ আকৌ ৰাতিপুৱা সোনকালে উ উঠি গা পা ধুই মেলি, আপোনাৰ আকৌ অফিচলৈ যাব হবই, যাবই লাগিব।
পোৱালিকেইটা শুলে?
পোৱালি কেইটা আপোনাৰ শুলে, বৰ দুষ্ট। মোবাইল চাই থাকে দিনটো।
অ অ এতিয়া কি বুলি কয় পোৱা কেনেকে চলিছে পোৱালী কেইটাৰ
কি কয় হেল্ল'
হেল্ল'
অ কি কৈছিলে
এ পঢ়া পাতি কেনেকে চলিছে পোৱালি কেইটাৰ
এ এ ডাঙৰটো পঢ়াত ইমান ভাল নহয় সৰুটোহে অলপ পঢ়াত মন দিয়ে
অ অ
আপোনাৰ এইবাৰ ডাঙৰটো ক্লাছ ছিক্সত সৰুটো এইবাৰ ফ'ৰত
টো সেই একেই
উম দিনটো মোবাইল লাগে মাকৰ এক হাৰা শাস্তি খাই দিয়ে ইটো এতিয়া ডাঙৰটোৱে চাই থাকে থাকিলে সৰুটোৱে কান্দে সৰুটোৱে চাই থাকিলে ডাঙৰটোৱে কান্দে
মোবাইল নিদিলেও নহয় আজিয়া এনেকা জামানা ওলাই গ'ল যেতিয়া মোবাইল না নাচালেকে ভাতেই নাখায়
ভাতেই নাখায় মোবাইল চাবৰ সময়ত ভাত খোৱা ভাত খুৱাই খুৱাই খুৱাব লাগে সৰুটোক উম উম আপোনাৰ এয়া কি কৰিব আৰু আমিতো এনে আমাৰ দিনতটো এইবিলাক মোবাইল নাছিলে মায়ে খালি কাহী কাঁহী খনত খোৱাই দিব খালে খা নাখালে নাই
অ সেইটোয়ে এতিয়া এনে কিমান আজাদিত আছে এতিয়া পঢ়িব পাইছে আমি আগতে পঢ়িবলে সুবিধা পোৱা নাই
পঢ়িলো আপোনাৰ এতিয়া ধুনিয়াকৈ স্কুল যায় স্কুলৰ পৰা গাড়ীত স্কুল যায় স্কুলত নমাই ধুনীয়াকে বহিব পাৰে বেঞ্চত পঢ়ি আমি যে মাটিত পঢ়িছিলোঁ ন
উম সেইটোৱে এতিয়া বৰষুণ দিলে আমি এতিয়া বৰষুণ পোৱালীয়ে ৰেইন কোট পিন্ধি যায়
ৰেইন কোট পি কচুপাত লৈ যাওঁ আপোনাৰ সেই খিনিতে কচুপাত এতিয়া মানে ক' কচুপাত আপুনি সুধিব পাৰে কচুপাত কোনটো কচু কচুপাতে চিনি চিনি নাপায় পাব হিহঁতে আমি আগতে সেয়া কৰি প আৰু আজিকালি পোৱালি বেগ নহলে স্কুল নাযায় আমি আগতে এনেকা হাতত ধৰি কিতাপ লৈ যাওঁ পঢ়িবলৈ বস্তা এটা লৈ যাওঁ বস্তা এটা লৈ যাওঁ তলত বহি পঢ়িছিলো কেতিয়াবা বস্তাও নাথাকে মাটিত বহি পঢ়ো
অ অ কি কব আৰু এইবিলাক এতিয়া এইবিলাক আজিকালি জামানা পোৱালী এতিয়া বুজি নাপ
বুজি নাপায় ভাল কাপোৰ এযোৰ লাগে কিবা এটা আহিলে মা সময়তো কাপোৰ এযোৰ দুযোৰ লৱেই
এইটো আমি কাপোৰেই পোৱা নাইছিলোঁ এনেই কাপোৰ এতিয়া এভেইলেবল পাই এতিয়া কাপোৰ
অ
কৰ'বাত কিবা এটা দেখি আহিলেও হ'ল। যেতিয়া অমুকে অমুক কাপোৰটো কিনিছে এইটো মোকো লাগে
অ সেইটোৱে পিছে এতিয়া আপোনাৰ অফিচৰ কামবিলাক কেনে চলি আছে
আপোনাৰ মোটামুটি ভালেই চলি আছে অফিছতো ইমান দৰমহা পাতি নাই। চলিব অলপ দিগদাৰ কৰে। স্কুল দুটা পোৱালীক স্কুলত পইচা দিব লাগে আপোনাৰ টিচনত দিব লাগে, এতিয়া মই আপোনাৰ থাৰ্টি ছিক্স দি আছে।
অ।
এতিয়া হয় আপোনাৰ ঘৰৰ ৰেচন পাতি তাৰপিছত মা দেউতা। উদ্তাহৰণটো আপোনাৰ সুত চকুতহায় কষ্ট সেইবিলাক। পেচাঅ পিল লাগে, কিবা আপিল লাগে।
অ, অ।
এতিয়া মাহতক কিনি নিদিলেও নহব, এতিয়া মোক যেতিয়া সৰু পৰা অ, আকৌ পোৱালি দুটা খৰচ আপোনাৰ। তাৰ পিছত আপোনাৰ গাড়ী ভাড়া স্কুলত ফিজ টিউচনৰ ফিজ। সেয়া দিবই লাগিব আকৌ আপোনাৰ নিজৰ খৰচ
পইচা ইনকাম কৰিবি।
এওঁ খৰচ।
উম, হম।
মাইকি মানুহ ৰ খৰচ আপুনি কিমান জানেই?
দিবই লাগিব।
দিবই লাগিব। আপোনাৰ নিজৰ বাইকৰ খৰচ আচেই তেল চেল ভৰুৱা এইবিলাক।
সেইবিলাক আছে বাৰু সেইবিলাক আছে। চালি চালুম তাৰপিছত আৰু বাইকত তেল ভৰুৱা।
এ, আৰু যেনে তেনে কৰি মেলি খাই বৈ জীয়াই আছো আৰু।
সেইটোৱে।
তিনি টকা এটা বেংকত জমা কৰি।
এইটো আমাৰো, আমাৰো মোৰো সেনেকা এতিয়া।
উম, পিছে আপোনাৰ ককা দেউতাহঁতৰ খবৰ ভালেই?
ককা আইতা খবৰ ভাল ভাল।
উম।
অ, এতিয়া এইটো বেমাৰ-চেমাৰ হৈ আছে ন এতিয়া চিকিৎসা কৰিবলগীয়া হৈ আছে।
এতিয়া সদায় পিতাই অৰ পিল লাগি এসপ উম, বয়স হৈ আহিছে দেখাব লাগিব। উম, ময় সিদিনাখন মাক লৈ গৈছিলো আপোনাৰ।
অ, কি তেওঁ বেমাৰ হৈছে নেকি?
এয়া আপোনাৰ দুৰ্বল।
উম।
ভাত খাব নোখোজে। উম, ভাত খাব নোখোজে আপোনাৰ
উম।
সেই তাঁত সিদিনাখন আপোনাৰ মই চাৰি হেজাৰ খৰচ কৰি দি আহিছো। দিবই লাগিব না, এতিয়া যদি মই চা চাৰি হা জাৰ যদি পইচাটো খৰচ নকৰি পেলাই, মই এতিয়া সেনেকে থলে হ'ব নেকি নহয় নে নহয় কওক?
সেইটো হয় বাৰু।
যদি মই আমি সবেই পৰিয়ালটো ভাত খাব য তেওঁ যদি এজন মানুহে নাখায় কেনেকুৱা লাগিব
অ, সেইটো সেইটোত আপুনি খৰচ কৰিবই লাগিব।
খৰচ কৰিব লাগিব যে মোক যেনে তেনে ডাঙৰ কৰি কিবা এটা শিকাই মেলি কিবা এটা কৰি খাবলৈ বিদ্যাত এটা দি থৈছে না। এইবিলাক কৰিবই লাগিব আৰু কি ক'ব আৰু। উপায় নাই আৰু হয় নে নহয় কওকচোন?
কি আৰু এতিয়া?
উম আগতে সৰু কালত দিন বিলাকে ভাল আছিলে বিন্দাস খাই বৈ দুটকা এটা দি পঠাই স্কুললৈ।
অ এইটোৱে। এতিয়া আৰু অক ডাঙৰ হৈ আহিছো এতিয়া আৰু সেইবিলাক কথা নাই। আগৰ দিনৰ কথা এতিয়া পোৱালিক কলে এতিয়া পোৱালি হাঁহে।
হাঁহে, তোমালোকে আগতে খালী ভৰিৰে স্কুল গৈছিলা থেইত।
সেইটো কৈ এতিয়া হাঁহিব এতিয়া।
এতিয়াকৈ হাঁহিব ইতিহাস চ নেকি উম। সেনেকুৱা আছিলে কিন্তু মোৰ মোৰ আগৰ দিনলৈহে ভাল লাগিছিল যে এতিয়াতকে এতিয়া যিমান ষ্টেণ
আগৰদিন কেইটাই ভাল এতিয়া এতিয়া দিন এতিয়া ভাল নালাগে উম।
এতিয়া আগৰ দিনৰ আমি উম এতিয়া আগৰ দিনত আমাৰ ঘৰতে নাপিত আনি চুলি কাট দিয়ে, এতিয়া পোৱালিবিলাক আপোনাৰ পাৰ্লাৰতেহে চুলি কাটে।
উম আগতে চুলি কাটিলে লৈ পাঁচ টকা ছয় টকা এতিয়া এতিয়া চুলি কাটিলে এ শ দুশ পাঁচশ সেনেকা দাম লৈছিল।
আকৌ আকৌ আপোনাৰ এইফালে কিবা চেম্পু চেম্পু কৰিলে এইবিলাক আছেই।
সেইবিলাকটো আছে অ।
কি কব আৰু?
এতিয়া আকৌ আগলে আহি আছে এতিয়া পূজা আহি আছে বেলেগ কে ফেষ্টিভেল চ আহি আছে। তাততো পইচা যাবই আৰু উম পূজালৈও এতিয়া বেছি দিন নাই এতিয়া পূজা কাপোৰ দিব ক'বই এতিয়া আৰু।
উম মা -দেউতালৈ আকৌ কিবা এটা হেৰিতো সৰু সুতা কিবা এটা সৰুতো সূতা এটা হ দিব লাগিবই কাৰণ উম লাগিলে নিজ যে আপোনাৰ মইও নিপিন্ধো লাগিলে মোক অ মোৰ হাজবেণ্ডক মোৰ ম মানে মানুহজনীকো লাগিলে কিনি নিদিওঁ।
অ সেইটোৱে।
তাইকো নিপিন্ধালোঁ লাগিলে পোৱালি দুটালে আৰু মা - দেউতালে। কাৰণ মোক ইমান বছৰ কোনো দুনো নিপিন্ধাকৈ নাছিলে না ক'ৰবাৰ পৰা ধাৰ ঋণ কৰি হলেও আপোনাক আনি দিছিলে।
অ সেইটোৱে এতিয়া মা কিবা এটা ফেষ্টিভেল আহি আছে পূজা চা খৰচ হবই আৰু।
অঁ এশ টকীয়া, দুশ টকীয়া চাদৰখনেই দিয়ক হে হয় অ সেই মাহতে কোৱা নাই নহয় মোক অমুকটো দামৰ চাদৰ মেখেলাযোৰ লাগিব, অমুকটো দামৰ অমুক এটা লাগিব। লাগিলে আপুনি দেউতাক হয় লাগিলে আপুনি দেউটাক এটা হাফ পেনে দিয়ক বা গামোচা এখনেই দিয়ক হয় নে নহয়?
উম সেইটো দিলে সন্তুষ্ট হৈ থাকে নিজে। এতিয়া এতিয়া পূজা বুলি কিয় পইচা চইচা খৰচ হব আৰু এতিয়া।
হয় হয় হয়। এতিয়া কি কব আৰু এইবিলাকে আৰু।
উম উম কাপোৰতে কিমান পইচা যাব।
উম উম আকৌ এইটো এইডাল আছেই নহয় বন্ন্দুকডাল মাৰি দিয় যে গুটিত
অ স সেই সেইটো আছে সেইটো সেইটোতো মেইন আৰু সেইটো সৰু পোৱালি মেইন সেই সেইটো দিবই লাগিব। নহলে কান্দি কুটি কিবা হ'ব।
আগতে আমি লোকৰ ধনী ধনী পোৱালী বিলাকে মায়ে আমি লোকৰ মুখলে চাই থাকো। এতিয়া যেনেকৈ নক আমিতো
এ আমৰ পোৱালি এতিয়া মুখে চাই থাকিলে নহব নহয়।
নহব নহয় দিবই লাগিব তে এনেকৈ চাই থাকিলে কৈ দিব কিয় তোৰ বা তোৰ পাপাই এনেকৈ কয় ন অ মোক ক ন তোকো এটা কিন দিব ক।
সেইটোৱেই ন।
সেনেকৈ কব দিবই লাগিব কি কব আৰু।
এতিয়া পোৱালিটো যে আম নিজৰ পোৱালিটো বেলেগৰ মুখলৈ চাই থাকে বন্দুগ লগাই
আ নিজকো বেয়া লাগিব হয় বাৰুতে আগতে বাৰুতে আমাক। এতিয়া আগতে আমি নাছিলে এইবিলাক ইমান বুজি পোৱা নাছিলো এতিয়া বেলেগ কথাই। এতিয়াতো দিবই লাগিব আৰু।
দিবই লাগিবনো।
বাকী আপুনি আজি কি বনাইছে ভাত পানী।
ভাত পানী এতিয়া মই ভাত পানী খাই উছিলো বাৰু আমাৰ এয়া বনাইছিলে। এ দালি ভাত ভাজি সেনেকে নৰ্মেল কে খানাখন বনাইছে। উম আপোনালোকৰ।
আমাৰো আপোনাৰ হেৰি এই ঘৰ জিকা আছিলে।
উম উ।
জিকা। আপোনাৰ চয়াবিন এনেকুৱা ৰঙালা চঙলা দি মিক্স ভাজি এখন বনাইছিলো আৰু দালি।
অ অ।
আপোনাৰ এইয়া জলকীয়া আচাৰ।
অ অ সেয়া অ অ দিনত কি দিনত কি আছিলে।
দিনত দিনত আপোনাৰ অফিচলৈ মই হেৰি লৈ গৈছিলো ৰুটি লৈ গৈছিলো।
অ অ।
আতচ্ছা
আপোনাৰ অফিচটো অফিচৰ জেগাতটো ক'ত।
আপোনাৰ এই টাউনতে হয় আজি ঘৰতে চাৰিগিলাচ নেমু পানী খালো। ঘৰতে নেমু আছিল দে নেমু গছ আছে দুজোপা আপোনাৰ।
অ আমাকো এটামান দিবচোন আমাৰ মানে নেমু গছ মৰি গ'ল মানে।
হয়। লৈ যাব লৈ যাব নিম লৈ যাব পাৰিব ধেৰ মই খাওঁতে নাই। সেই দুটা আপুনি তিনিটা আহি পেলাই নিব নেকি দহটা মান লৈ যাব।
অ হ'ব দিয়ক ম কৰিছোঁ আৰু মই। উ কিবা এটা দি দিম আৰু দিয়া।
হেই নালাগে আপোনাক মই কৈছো নিেক কিবা এটা দিব।
অ।
ইমান সৰুৰে পৰা বন্ধু আৰু এতিয়া মই কৈছো নেকি আপোনাক কিবা এটা দি।
বেয়া লাগে ন নিজৰ এ নেমু চেমুন কিবা ন। অ আহি ন মাজতে গৰু গৰু দুটা লৈছো নহয়।
হয় হয় হয়।
এনে গৰু এ পূহিছো এতিয়া মাইকী গৰু আনিছো বাৰু গাখীৰ চাকি দি থাকো লাগিলে ক'ব।
গাখীৰ।
উম গাখীৰ মানে এতিয়া দিছে বাৰু গাখীৰ মাইকী গৰু দুজনীয়ে আনিছো। এতিয়া গাখীৰ চাখীৰ লাগিলে ক'ব দিম বাৰু অ অ।
বাকী আপোনাৰ ল'ৰা ছোৱালী দুটা এইবাৰ কোন ক্লাছত পঢ়ি আছে?
আপোনাৰ ল'ৰাটো এতিয়া বি এ পঢ়ি আছে, ছোৱালীটো এতিয়া ছিক্সত।
অ লৰাটো বিএ পঢ়ি আছে?
অ।
অ ডাঙৰে হ'ল মানে।
ডাঙৰ ডাঙৰে হ'ল আৰু।
উম বাকী গাড়ী চাৰী এখন লৈ দিছে নাই?
গাড়ী চাৰি লৈ দিছো বাৰু।
হয় হয়। বেছি অকন ঘৰতে থাকিব দিব অলপ চাব চকু চকো দিব এতিয়া এই দিনটো বহুত বেয়া নহয়।
উম মোৰ চকু দিয়া মানুহ আছে বাৰু টাউনত, সেই খিনিতে মানে কিবা উৎপাত চুটপাত কৰি চাই বাৰু চাই দিয়ে অকণ উম সেইটোৱে।
ক'বা আৰু দেতা উম কবা আৰু দেতা মা কষ্ট টো অলপ অলপ বুজি পাবি আৰু। দে বাইকখন কিনি দিছো বুলিয়ে তেল ফালিব দি কিনি দিয়া নাই।
উম সেইটো হয় বাৰু উম কলেজ যাবই কিনি দিছোঁ হয় নে নহয়? অ ঠিকে আছে দিয়ক হ'ব দিয়ক ন।
হয় হয় ঠিকে আছে দিয়ক।